অ', কি খবৰ।
আছো ভালে তোমাৰ।
অ', মোৰো ভালে দিয়া। ঠিকে আছা।
মই এনেই আছো আৰু ফেনৰ হাৱা খাই তুমি।
মইয়ো এই ফেনৰ হাৱা খায়ে আছো ৰ'বা।
কি ভাত পানী হ'ল।
অ', ভাত পানী হ'ল দিয়া তোমাৰ।
মোৰো হ'ল দিয়া, শুবৰে হ'ল লাহেকে এতিয়া আৰু
অ', শুবৰে হ'লতো।
উম।
কিহৰ উপৰত।
ব'লা আজি নহ'লে বিহুৰ বিষয়ে অকণ কথা পাতো।
অ' -অ', হ'ব ব'লা- ব'লা।
জানাতো বিহুৰ বিষয়।
অ', জানো এতিয়া হেৰি এ বহাগ বিহুত হেৰি কি বুলি কয় এই নতুন বছৰটোত হয়।
নতুন বছৰ আৰম্ভণি হয় আমাৰো
অ', হয় নতুন বছৰ আৰু হেৰি কাতি বিহু আছে পথাৰত চাকি দিয়ে মোক চোতালত হেৰি এটা পাত বনাই কেনে তাতে হেৰি আগতে ঠগি এভাগ দিয়া আছিলে।
পাত নহয় মানে অ' তুলসী আগত তোমাৰ চাকি দিয়ে দি কেনে শৰাই দিয়ে তোমাৰ শল পাতৰ ৰ'বা আগত।
অ' কিন্তু আমাৰ মায়ে আগতে হেৰি কি বুলি কয় যেতিয়া পকা হোৱা নাছিলে আমাৰ চোতালখন তে এতিয়া এটা হেৰি পাত বনাইছিলে মা হেৰি মাটি তাতে হেৰি কি বুলি কয় চাকি বন্তি হেৰি প্ৰসাদ এভাগ দিয়ে তাত, মাটিৰে হেৰি তুলসী পাত এটা বনাইছিলে।
অ' আচ্ছা।
অ' তাতে হেৰি কি বুলি ক'বা হেৰি চাকি বন্তি দিছিলে।
উম।
আৰু আৰু মাঘ বিহু এটা আছে গৰু- গৰু ধুৱাই তাতে।
হম- হম।
আমাৰ মাহতে কয় এই মাঘ বিহুৰ পৰাই বিচনীৰে বিচিব পায় বোলে।
অ'-অ' সেনেকুৱা নিয়ম থাকে, মাঘ বিহুৰ আগত তোমাৰ যেতিয়া মানে ঠাণ্ডাৰ দিন পৰে। তেতিয়া মানে ধৰা তুমি দুৰ্গা পুজা, দুৰ্গা পুজা যোৱাৰ পিছত মানে লাহে লাহে- লাহে ঠাণ্ডাটো বেছি হৈ যায় ন।
অ'- অ'।
পোৰা মানে বিচনী আৰু, যেনেকে ফেন ব্যৱহাৰ নহয় তে বিচ নী মাৰিব নালাগে যেতিয়া মানে তোমাৰ মাঘ বিহু যে আমাৰ মানুহ বিহু থাকে গৰু বিহু থাকে, যেতিয়া মানে গৰুক গা ধুৱাই ন গৰুক গা ধুৱাই কিনে ম বিচনী দি বিচি দিয়ে। তেতিয়াৰ পৰাহে মানে ফেন চেন চলাব লাগে বা বিচনী দি বিচিব লাগে। ত আগত মানে কৰিব নালাগে মানে নিয়ম আৰু।
সেই আমি সেইটো হেৰি সৰু পৰা শুনি আহিছো।
উম উম এনেকুৱা ধৰণৰ আৰু।
অ এতিয়া হেৰি কি বুলিো বহাগ বিহুত বিভিন্ন পিঠা বনাই আৰু পিঠা বনা। আমাৰ ঘৰতটো হেৰি। এ কাটা নিংকি তাৰ পিছত এ চিৰা মানে নাৰিকলৰ যোনটো চিৰা। সেইটো চিৰা বনাই আৰু। কি বুলি কয় আৰু মানে পিঠা লাৰু লাৰুৰো বিভিন্ন বিভিন্ন। ধৰণৰ আছে ন কিয় অ ভাজা হেৰি। ভজা লাৰু তাৰপিছত নাৰিকলৰ লাৰু তাৰপিছত। এনেকুৱাকে তিলৰ লাৰ়ু এনেকুৱা কিবা কিবি লাড়ু আছে।
হম তুমি হেৰি খাই পাইছা কলপাতৰ পিঠা।
কল বাজাৰ পিঠা।
নাই পোৱা তোমাৰ এই কপাতৰ পিঠা তোমাৰ। অ ব'হাগ বিহুতে মানে বহাগ বিহু ল মাঘ বিহুত বনাই মানে বহাগ বিহুতে বনাই খোৱা বস্তু যিহেতু। মানে তোমাৰ কলপাত থাকে যে কলপাত লয় ত তোমাৰ চাউলৰ গুড়া কৰি লয়। চাউলৰ গুডৰা ক আমি যে গু় খাও যে সেই গুুৰতটো তোমাৰ মানে। গলাই লয় ভাজি লয় মানে গলাই লয় আৰু গৰমত হেৰি কৰি গণ তোমাৰ। নাৰিকল দিয়া তাতে কিবা কিবি এনেকে দিয়ে দি কেনে সেই চাউৰ গুড়াত গুুৰ চুৰ দিব। দি কেনে সেই বস্তুটো তোমাৰ কলপাত যে লয়। সেই কৰ্ম ভালি দিব সেই চাউলৰ গুড়া গৰু চু যিখিনি আছিলে। সেই গোটেইখিনি মিক্স কৰি কেনে মিক্স কৰি লয় মিক্স কৰি সেই অলপ ধল দিব ভাল। দি কেনে পুৰা কলপাত তোমাৰ এনেকে মেলিয়াই কেনে ভাঙি দিব ৰছী দি ৰছীমানে। খৰ পাতলো ৰচি থাকে দেিয়চোন সেই বান্ধিনে সেইটো ভাজে সেইটোৱে পিঠা হৈ যায় লাষ্ট। বিষ সোৱাদ লাগে ন। অ ইমান মিঠা মোৰ মানে এইটো মানে মন পচন্দ আৰু মানে এইটো লাগিবই বিহু হলে।
নাই নাই আজিলৈকে খাই পোৱা নাই মই কিন্তু এই চুঙা পিঠাটোয়ে খাই পাইছো।
অ চুঙ এই বাঁহৰ চুঙা অ খাই পাইছো ভাল লাগে।
অ সেইটো ভাল লাগে মোৰ।
তিলৰ লাৰু বনাই দেন নাৰিকলৰ লাৰু বনায়।
মোৰ আকৌ অ দোকানৰ পৰা কিনি অনা তিল লল আৰু হেৰি। কি বুলি সৰু সৰু যে পায় সেই সেইটো ভাল লাগে।
মই আকৌ দোকানৰ সেনেকে মানে। খাই পোৱা নাই বুলি নকওঁ কিন্তু ঘৰত বনাই যিটো মানে যিটো সোৱাদ লাগে সেইটো দুখ।
উম, অ'! ঘৰতোটো এনেও সোৱাদে হয়। কিন্তু, দোকানতো সৰু, সৰু ন'? এবাৰতে খাব পাৰি সেইকাৰণে। টো হেৰি ভাল লাগে আৰু মোৰ। আমাৰ অ'! ঘৰৰটো ডাঙৰ ডাঙৰ হয়। এবাৰত খাব নোৱাৰি মানে। সেইকাৰণে, দোকানৰটো ভাল লাগে আৰু।
অ'! অ'! সেনেকুৱা আৰু। কোনো ঘৰত বনালে যিহেতু, বহুত বনাই ন' দোকানতো আৰু তোমাৰ এক পেকেট, দুপেকেট দেখি নাযায়। পোতোককে চেচ হৈ যায় আৰু ঘৰত আলহীও আহে বিহুৰ সময়ত, বিহু খাবলৈ। সিহঁতকো দিব লাগে, নিজেও খাব লাগে। সেই, হৈ যায় আৰু ত' ঘৰত বনোৱাটো বেছি ভাল।
অ'! ঘৰত বনোৱাটোৰ মানে, বহুতেই ভাল আৰু তাতে হেৰি দোকানত বা কিহেদি বনাইছে। আ আমি নাজানোঁ। টো আৰু ঘৰত। অ'! অ'! অ'! আম আমাৰ হেৰি কি, ঘৰত টো এতিয়া কি হয়। আমি যে চব দেখাই পাওঁ ক'ত
ক'ত কি কৰিছে অ'! ক'ত কেনেকে, কি থৈছে, চাফা হয় নাই, ভালকে লেতেৰা নে কি? আমি ত' দেখা নাপাওঁ ন' এতিয়া। সেই, বিশ্বাসত খোৱা যায় আৰু।
অ'! কিন্তু, দোকানৰ কিনিলে, এ এটা যি, যিয়ে নহওঁক, এটা ভয় ভাৱ থাক কে আৰু। অ'!
আজিকালি চব বস্তু তোমাৰ মানে, হাইজিন লগা হৈছে ন', চব বেছিভাগ লেতেৰা থাকে। ক'ত বনাই, কেনেকে বনাই নাজানোঁ।
চবতে কেমিকেল মিক্স কৰে আৰু। পিয়ৰ, পিয়ৰ, ক'তো হেৰি মানে নোহোৱা বুলিয়ে ক'ব পাৰি আৰু।
উম! উম!
আৰু কি কথা ক
এনেকুৱা মানে, বিহু বিহু মানে, বিহু বুলি ক'লে আৰু ভাল লাগে আৰু। মানে ধৰা, যেনেক এতিয়া মাঘ বিহুত, বেলেগ মানে বিহু এটাই না। আমি তাৰে ভিতৰত কিমান, তোমাৰ কিমান প্ৰকাৰৰ কি ৰা মাঘ বিহুত যেনেকে আমি, অ'! ধৰা, তোমাৰ মেজি জ্বলালে মানুহ মানুহ বিহু, গৰু বিহু তোমাৰ চাগে বহাগ বিহুত ন'? অ'! এতিয়া তোমাৰ মাঘ বিহুটোত হা! উম! হয়। অ'! দেন তোমাৰ মাঘ বিহুতো, তোমাৰ এতিয়া মেজি জ্বলাব, দেন তাৰে আগদিনত তোমাৰ, ভেলাঘৰত তোমাৰ, ৰাতি মানে যাৰ মানে যোনে, ভেলা অ'! আগ আগদিনা আগদিনা উৰুকা, উৰুকা খায়। দেন ৰাতি ভেলাঘৰত ভাত চাত খায়। দেন তোমাৰ কিছুমান জেগাত তোমাৰ হেৰি দিনতে মানে, ৰাতিপুৱাই উঠিয়ে মানে পাঁচটা নে ছয় টান বজাত তোমাৰ হেৰি কৰে। মানে, মেজি জ্বলাই দিয়ে। কিন্তু, কিছুমান তোমাৰ ৰাতি, ৰাতিও নহয়। গধূলি আৰু চব মানে, কাম চাম শেষ কৰি মানে, আজৰি হৈ। কিছুমানে গধূলি মেজি জ্বলাই। সেনেকো সকলৰে নিয়ম বোৰ বেলেগ বেলেগ।
অ'! আমাৰ হেৰি, কি বুলি কয়! এনেকে ক'ৰবাত ক'ৰবাত মেজি, এতিয়া হেৰি আগদিনা এটা জ্বলাই। পিছদিনা তাৰ পিছত আৰু কৰ'বাত কৰ'বাত অ'! আৰু কৰ'বাত, কৰ'বাত হেৰি কি ৰাতিপুৱা যদি এটা জ্বলাই, গধূলি আৰু এটা
অ'! মানে, দুই তিনিটাকে বনাই থোৱা হৈছে আৰু আজিকালি।
অ'!
আৰু ধৰা এতিয়া বহাগ বিহুত, বহাগ বিহুত কিমান তোমাৰ এই সাতটা বিহু নে, দহটা বিহু থাকে নেকি! অ'! সাত দিনত যে, সাত প্ৰকাৰৰ সা শাক খাব লাগে জানা? উম! উম! উম! উম! শাকচাক নেকি?
অ', অ'।
অ', তাতে তোৰ মানুহ বিহু থাকে, মানুহ বিহু দিনা মানুহ বিহু মানে মানুহে গা পা ধুই মাহ, হালধি দি গা ধুৱে ধুই কিনে নতুন, নতুন সাজ পাৰ পিন্ধে।
অ'।
তোমাৰ গৰুকোনেকে মানে গোটেই বছৰতো গাজ ব লাগ কি বিহুৰ দিনা গা ধোৱা আৰু বেলেগ থাকে ন অলপমান। বিহুৰ দিনাও তোমাৰ গৰু -গৰু, ছাগলী অকল গৰু বুলি নহয় য যোৰ গৰু বিহু হাঁ হাঁহ, কুকুৰা, গৰু চৰু চব ধোৱে ন ছাগলী- তাগলী।
আগৰ আৰু অ', আৰু হেৰি কম্পিটিচনো কৰোৱা হয় গৰুক। গৰুৰ মাজত কাজিয়া কৰিব দিয়ে, কণী, কণী অ'। ঘৰ লগত কাজিয়া কৰা কৰিব দিয়ে কণী কণী ভাঙিব চাই ক।
মান বহুত বিভিন্ন প্ৰকাৰৰ খেলা থাকে আৰু
অ', অ' এনেকা খেলাবোৰ পাতে চাইৰো ভাল লাগে।
অ', আৰু তোমাৰ বিহুত চবে ঘৰে ঘৰে যাই বিহু খাবলে যায় পিঠা লাৰু খাই খাৰি ধেমালি ফূৰ্তি কৰে আৰু ভাল লাগে সেনেকে বহাগ বিহু বেছিলাগে কাৰণ বহাগ বিহু তোমাৰ বহুত থাকে ন গৰু বিহু মানুহ বিহুত গলে তোমাৰ সাত শাত মানে ঘৰতো। নতুন নতুন মানে বেলেগ বেলেগ ধৰণৰ মানে খাই ন
অহ অহ
ফাংচন চাংচন হয় যে গায়ক বোলে গান গাব আহে ততে তোমাৰ খেলা চেলা হয় কম্পিটিশন হয়। এনেকেই আৰু এ বিহু বুলি ক'লে আৰু পুৰা মানে বলিয়া আৰু চব আৰু
অ বিহু বুলি বিহু বুলি ক ক'লে আৰু চবে আৰু ভাল পায় আৰ।
উম মানে ক'ব গ'লে একফালে যি মানে বিহুৰ কাৰণে ৰখি থাকে এতিয়া মানে বহাগ বিহু গ'ল চাগে ৰিচেণ্টলী বিহু গ'ল। এতিয়া আকৌ দুৰ্গা দুৰ্গা পূজা আহিব। আকৌ জানুৱাৰী পৈলত হলে মাঘ বিহু আহিলে
এতিয়া হেৰি এতিয়াহে অসমীয়া বিলাক হেৰি নিউ ইয়াৰ খ্ৰীষ্টমাছ পতা হৈছে আগতেটো বিহুৱে আছিলে।
উম
অহ চৰি দেই
নাই একো নাই বতাৰটোও ভাল নহয় আজিকালি
অ সেইটোৱে
উম
বাকী তোমালোকৰ হেৰি শুব ওলাইছা নে দেৰিকে শুবা।
নাই নাই আমাৰ দেৰি হয়ে ৰবা নৰ্মেলি তুমি শুবা নেকি এতিয়া। শুবা নেকি এতিয়া।
নাই আজি অলপ আছো মানে এনে সোনকালে শুই যাও আজি অলপমান আছো মানে।
অ অ
আহ
তুমি এনে কি বিহুত তোমাৰ ইয়াতে তোমাৰ মানে তুমি গাঁৱত যোৱা নে তুমি য'ত আছা এই তাতে থাকা।
মই বিহুত এ সৰুতে গাঁৱত গৈছিলো এতিয়া মানে হেৰি ইয়াতে থাকোং।
উম হুম
অ এতিয়া মানে যোৱা নপৰে আৰু হম আৰু স্কুলৰ বন্ধ বেছি- দিন নাপাও ন আগতে স্কুল আছিলে স্কুলৰ বন্ধ বেছি দিন নাপাওঁ।
উম উম।
সেইকাৰণে যোৱা নপৰে আৰু।
আচ্ছা আচ্ছা।
এনে ককা ইতাহঁত আহে বিহু বুলি।
হম হম।
কিন্তু আমাৰ যোৱা নহয় সৰুতে গৈছিলো।
উম হম। বহুতে মানে যোনে এতিয়া কাম কৰে তোমাৰ হেৰি সাকৰি কাৰণে বহুতে নাযায় মানে ধৰা কিছু। মানে বিহুৰ বন্ধ মানে গাঁৱত গুচি যায় বিহু চিহু খাই আৰু গুচি আহ আৰু।
আহ।
ন টাইম টাইম ন মিলে।
আহ সেইটোৱে অ।
চবহে লাগে বিহুো চবতে হৈ দিয়াচোন।
অ বিহু চবতে হয়, এতিয়া গোটেই অসমখনতে বিহু পাত।
হম হম হম সেইটোৱেই আৰু অসম অসম বুলি ক'লে বিহু আৰু।
অ দিয়া আজিৰ কাৰণে হ'ব ন।
দিয়া ঠিক আছে দিয়া ৰাখিছোঁ।